কি খবৰ?
ভালে ভালে আপোনাৰ?
মোৰো ভালে ভালে বাকী মাহঁতৰ ভালে‌ নে।
অ, ভাল ভাল এইফালে খবৰ খাতি চবৰে ভালেই বাৰু ত তোমালোকোৰ ইপিনে।
মোৰ আমাৰো ভালেই ভালে মাহতোও ভাল। বাকী তোমাৰ পঢ়া শুনা কেনেকা চলিছে।
পঢ়া শুনা চলি আছে তোমাৰ বি এ টো কমপ্লিট কৰি উঠিছোহে মানে।
অ, তুমি তুমি বি এহে ল'লা তুমি ইলেভেন টুৱেলভত চাইন্স লৈছিলা।
অ, চাইন্স চাইন্স লৈছিলো মানে মই মানে তোমাৰ হেৰি। বি এ পঢ়ি দিলো আৰু। আৰ্টছৰ আছিলো মানে আৰ্টছ আছিলো মানে মই চাইন্সটো এবাৰ লৈছিলো মানে। ফাৰ্ষইয়াৰ তাৰপাছত বি এ মানে তোমাৰ অলপ টান হ'ল কাৰণে মানে মই তোমাৰ হেৰি আৰ্টচলৈ গ'লো।
অ, আছিল বাৰু বহুত সকোপ আছে বাৰটে।
ছে, আছে উম।
উম, তুমি সেই ডিগ্ৰীটো কমপ্লিট কৰি পেলাই এ পি এছচি উ পি এচচি বিলাক বা এছ আই এই বিলাক ট্ৰাই কৰি দিয়া।
অ, চাই আছো তোমাৰ মোৰ মানে একজাম মানে তোমাৰ এইবিলাক চাই আছো। ত অগ্নিবিৰত দিছিলোঁ।
অগ্নিবিৰত দিছে অগ্নিবিৰত তোমাৰ সেই টেন পাছ কৰিলে নহয় জানো।
অ, টেন পাছে মই তিন পাছৰে মানে আগতে কৰা আছিলে মোৰ মানে হেৰি দিছিলো মানে।
অ, অ, দিছিলা।
দিছিলো তাৰপিছত তোমাৰ হেৰি হ'ল ৰিটাৰণটো মানে অলপমান মানে ক্লিয়াৰ নহ'ল ভালকে মই পঢ়ি শুনি দিয়া নাছিলো দিয়াচোন।
অ, অ, বেছি টান আহছে জানে অগ্নিবিৰত।
অলপমান এইবাৰ টান আহিছিলে ত ধৰ আগৰবাৰহে সহজ আহিছিল।
অ, অ, বাকী টুৱেলভ পাছ বিলাকো দি থাকিবা।
অ, দিম দিম দিম এবাৰ তমাৰ এডিয়াৰি দিম বুলি ভাবিছো তাকে মই মানে ইউটিউবৰ পৰা তোৰ লুচেণ্টৰ কেই কিছুমান চাই এনেকা ধৰ তোমাৰ ম, ভাৰতৰ ধৰ ৰাষ্ট্ৰীয় খেল ধৰ তোমাৰ ধৰ ক্ৰিকেট ধৰ।
অ, অ, কাৰেণ্ট এফেয়াৰ্চ ন
কাৰেক্ট এফাৰেচ এইবিলাক চাই আছো মেচ বিলাক চাই আছো ধৰ তোমাৰ, এ তোমাৰ অ উম, চাই আছো চাই আছো অ, তোমাৰ ইয়া জিকে কিছু জিকে কিছুমান আছে। নহয় তোমাৰ এনেকা ধৰ হেৰি তোমাৰ এতিয়া ধৰ কি বুলি ক'ম তোমাৰ হয় মই ধৰ মানে কি চাইছিলো তোমাৰ লাচিত বৰফুকনৰ ওপৰত চাই আছিলো মানে।
অ, অ, আকৌ কডিং ডিকডিং চাবা ব্লাড ৰিলেচন চাবা।
অ, অ, বা ব্লাড ৰিলেশ্যন এইবিলাক তোমাৰ হেৰিত আহে তোমাৰ বুজিছা। এ, তোমাৰ ধৰ। এইটো যে কি বুলি কয় তোমাৰ যে জি ডি একজাম বিলাক যে।
এছ, এছ, চি।
অ, অ,
এছ এছ চি দিবা তুমি এছ এ চি দিছা নে নাই।
তোমাৰ সেই জিকে বিলাক আহে তাত। হেল্ল,
অ', শুনি আছো কোৱা।
অ', বাকী সেই তোমাৰ ধৰা ভা ভাৰতীয় ধৰা মানে মৰুভূমি এখনৰ নাম ধৰ। থৰ ধৰ থৰ মৰুভূমি চবতকে ধৰ হেৰিখন ডাঙৰখন মানে। তাৰপিছত তোমাৰ ধৰ এয়া কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ কোনখন জিলাত অৱস্থিত ধৰ। তোমাৰ অসমতে অসমত তাৰপিছত পৃথিৱীয়ে ধৰ ইয়াৰ অক্ষ কোন দৈৰ্ঘ্যত মানে ঘূৰে।
উম, দ্ৰাঘিম্যা ৰেখাৰ নাম কি ইয়াৰ।
পশ্চিমৰ পৰা পূবত হা?
অ', দ্ৰাঘিমা ৰেখাৰ নাম
অ', অ', অ', এইবিলাক তোমাৰ জিকে কিছুমান আহে ধৰ তোমাৰ তাৰপিছত এইবিলাক তোমাৰ পঢ়িব তুমি পঢ়ি আছা নে নাই?
মই তোমাৰ সেই চাইন্স ললো যে মই এতিয়া তোমাৰ এইবিলাক দিব পাৰিম। মই এতিয়াে নেভি আৰু তোমাৰ এয়াৰ ফৰ্চৰ কাৰণেহে প্ৰিপেয়াৰ কৰি আছো।
আচ্ছা নেভি দিবা নেকি?
অ', তাত তোমাৰ পি চি এম লাগে যে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিকচো লাগে চাইন্স পৰা হলেহে সেইকেইটা দিব পাৰি।
অ', অ', তোমাৰ তেতিয়া ইজি হব এনে আৰ্টছপা গলে তুমি অলপ টান পালা
নাই নাই। আৰ্টছৰ পৰা মানে দিব নোৱাৰি সেইটো চাইন্সহে লাগে।
চাইন্সে লাগে নেকি?
অ', এয়াৰ ফৰ্চ আৰু ইণ্ডিয়ান নেভিটোত তোমাৰ চাইন্স লাগে।
উম, উম, বাকি হেৰি তুমি যে আৰ্ট স্কুল টো যে খুলি আছিলা সেইটো তোমাৰ চলি আছে নে কাম?
অ', অ', আৰ্ট স্কুল আৰু চলি আছে এতিয়া তোমাৰ এই যেনে তেনে তোমাৰ চাৰিখন মান আৰ্ট স্কুল আমি কৰিবলৈ সক্ষম হৈছো আৰু দেই।
উম, বৰ্তমানে বৰ্তমান মানে তোমাক দেখি মানে মইয়ো খুলিললো মানে দুখনমান।
অ', তুমিও আৰ্ট শিকোৱা বহুত ভাল কথা দেখোন ক'ত কত খুুলিছা তুমি?
এ মই তোমাৰ এই ঢেকীয়াাজুলিৰ ফালে মানে মইো দুখন খুলিলো স্কুল।
অ', অ', ঢেকিয়াজুলি ন?
মই মানে তোমাৰ চবিলাক চাওঁ মানে বহুত সুন্দৰকৈ আঁকা তুমি এনেইৱাল পেইণ্টিং কিমান লোৱা আমাৰ এইফালে মানে দামটো অলপ কমাই দিয়া নিচিনা লাগে মই মানে তোমাক সুধি লওঁ।
অ', অ', এই কালাৰ চালাৰ যদি আমি দিওঁ তেনেহলে এখন ৱালৰ ছয়হেজাৰ সাত হাজাৰ তেনেকে। যদি যিমান ডাঙৰ হৈ যাব সিমান দামতটো বাঢ়ি বাঢ়ি গৈ থাকিব তেনেকুৱা। কালাৰ খিনি আমি আগতে সুধি লওঁ কাষ্টমাৰে দিবনে নে আমি আমাৰ পইচাই মিলাম। যদি কাষ্টমাৰে কয় তেতিয়া সাত হাজাৰ বস্তুটো ধৰ এতিয়া চাৰি হাজাৰ পাঁচ হাজাৰত হৈ যাব এতিয়া কালাৰটো দাম থাকে ন।
উম, থাকে থাকে আজিকালি।
আৰু বেছি ডাঙৰ কাম হলে দহ হাজাৰ বিশ হাজাৰ পোন্ধৰ হাজাৰ তেনেকুৱা হয়।
আচ্ছা আচ্ছা আমাৰ এইবিলাক ইমান তেনেকে দিব মন নকৰে বুজিছা তোমাৰ তিনি তি তি সেইটোৱে তিনি হেজাৰ পঁচিছশ এনে দিব বিচাৰে আৰ্ট পেইণ্টিঙট মই তাকে কওঁ আমাৰ এইফালে তোমাৰঢেকীয়াাজুলি ফালে এইফালে একদম দিব মন লাগে মই কওঁ যে আপুনি বেলেগ যাব আপোনালোকে তাত কিমান লয় চাবচোন মোৰো ধৰ এইটো পাৰ্ট টাইম কে কৰি আছো ন। এনেকে কৈ ধৰ স্কুল কেইখনমান ভালকে খুললে ধৰ মোৰ আৰ্টটো অলপমান পাৰ্চনেল হলে ভাল লাগে মইয়ে নিজৰ
অ', অ', হয় বাৰুতে বাকী সেই প্ৰাইভেট কে আৰ্ট ক্লাছ কৰোৱা নেকি?
পঢ়াৰ দুই তিনিজন মানুহ লৰা মানে ঘৰত গৈ শিকাও মানে তেওঁলোকে মানে মোক মানে হেৰি মাতিছিলে তেখেত তেওঁলোকৰ ঘৰৰ মানুহে পাৰ্চনেলি তাৰিছত শিকাওঁগে বাৰু সিহতৰ পা সিহঁতি দিয়ে বাৰু তেতিয়া সেইকেইখন মানুহ মানে তোমালোকৰ ভাল মানে মোৰ মানে চবেইখিনি চাইও ভাল পাইছে তাৰপিছত মই তোমাৰ এই মাজতে চেনেল এটাও খুলিছিলো নহয়
ৱাউ ইউটিব চেনেল খুলিছা
ইউটিউব চেনেলটো খুলিছিলো মই তোমাক লিংকটো লিংক দিম ৰখা মই তোমাৰ এই অ', অ', মই তোমাৰ মানে নতুনকে খুলিছো মানে এতিয়া মানে তোমাৰ ধৰ এ ক'ৰবাত ফুৰিব চুৰিব গ'লে আমি তাৰ তাৰ ওপৰত মানে ধৰ ভিডিঅ' আপলোড কৰিব পাৰিম ন বনাই পেলাই তোমাৰ তেনেকাকৈ আকৌ তোমাৰ এতিয়া ড্ৰয়িং বিলাকো ধৰ ধুনীয়া হুই আছে মানে ড্ৰয়িঙৰ ধৰত ৰিলচ এটা বনাইও ধৰ ইউটিউবতে আপলোড কৰিব পাৰিম ভালকে নহয়
উম
তেতিয়া মানে তোমাৰ মানুহে চালে ধৰ ভিওৱাৰ্চো আহিব দিয়াচোন
অ', হয় বাৰুতে
সুবিধা হ'ব তাৰপিছত মানে মই এ নতুনকে খুলিছিলো ছাবস্ক্ৰাইব বেছি হোৱা নাই কিমান হৈছে তোমাৰ আম নে সাতশ হৈছে বৰ্তমান
একো নাই আপুনি ভিডিঅ' দি থাকিব তাৰ পিছত ধুনীয়াকে সিহঁতক আপুনি টাইম দিলেও সিহঁতে আপোন ফিড বেক এটা দিব হয়ে নাই
অ', অ', সেইটো হয় বাৰুতে
আপুনি অলপমান টাইম দিবই লাগিব।
দিব লাগিব দিব লাগিব মই সেইটোত তোমাৰ মানে ব্লগ কেইটামান বনাম বুলি ভাবি আছো বুজিছা
অ', ব্ললগিং ভাল কথা ভাবিছে
তোমাৰ এই মোৰ মানে তোমাৰ এইকেই দিনতে মানে তোমাৰ দাৰ্জিলিং আৰু মেঘালয়ৰ ফালে যোৱা কথা আছিল
অ', অ', আপুনি ঢেকীয়াজুলিৰ পৰা সেইফালে অৰুণাচল গুচি যাওক
অৰুণাচলতো মই মানে গৈছিলো মাজতে তাৰপিছত এতিয়া মানে তোমাৰ গৰমটো বেছি পৰিছে ন তোমাৰ সেই দাৰ্জিলিং আৰু মই মানে তোমাৰ সেই মেঘালয়ৰ ফালে যাম নেকি মানে আমাৰ মানে পৰি পৰি পৰিয়াল যোৱাৰ কথা লগত আছে মানে লগত মানে মোৰ হেৰি তোমাৰ এই ওচৰৰ মানে বা কেইজনীমান জেঠাই ছোৱালী ইহঁতিও যাব মানে আকৌ আমাৰ ল'ৰা নহয় ল'ৰা আছে ল'ৰা কেইবাটাও আছে তোমাৰ দহজন মান ল'ৰাই আছে
অ'
এ জাঠাইহতৰ ল'ৰা তাৰপিছত লগৰ দুটা মানকো লৈছো মানে মোৰ লগৰ ভাল মানে আৰু আমাৰ ঘৰলৈকে আহি গৈ থাকে একদম
উম আপোনালোকৰ ঘৰৰ ওচৰৰে আপোনালোকৰ বোলো সিফালে ঢেকিয়াজুলি ফালে ভৈৰৱকুণ্ড নামৰ জেগা এটাও আছে
অ', অ', মই তোমাৰ সেই এইকেইদিনতে মানে যাম বুলি ভাবিছো পিকনিক এটা মানে এই দাৰ্জিলিং যোৱা আগত মানে এইটো মানে গৈ পেলাই ব্লগ এটা তাতো বনাম বুলি ভাবিছোঁ ধুনীয়াকৈ ভিউ ভি ভিউ ভিউ অ', ভিউটো একদম পুৰা তোমাৰ ক্লিয়াৰ ভিউ ধুনীয়া একদম মানে একদম মানে তোমাৰ ভূটান বৰ্ডাৰ পৰা তোমাৰ এই পানীতটো আহি থাকে দিয়াচোন।
অ', অ', সেইফালৰ তাপা মই আপোনাক মই ইফাল পৰা অৰুণাচল যাব গৈছিলোঁ আপোনালোক সেইফালে দিয় যায় নেকি নে এনেকে তেজপুৰ হৈ বালিপাৰ হৈ যায়।
তেজপুৰ তেজপুৰ হৈ বালিপ পৰা হৈ যাওঁ অকণমান দূৰ হলেওানে অকমান ভাল লাগে দিয়াচোন।
অ', অ', ইফালে তোমাৰ পৰিৱেশটোও মজা লাগে একদম গ্ৰীনে গ্ৰীনে সেইফালেও ভাল লাগে।
উম, তোমাৰ সেইটোৰ ওপৰত এটা চিনেৰি ভিউ আছ লৈ ধৰ মই তোমাৰ ইউটিউবত দিব পাৰিম দিয়াচোন
উম, উম বাকী তেনেকাত বহি তুমি ধৰা ছবি আঁকিবা একদম কি মজা লাগিব ন।
অ', অ'। অ', সেই ভাবিছোঁ তাকে এইবাৰ আৰ্ট পেইণ্টিঙো কৰিম বুলি ভাবিছোঁ মানে তাতে বুক চুক লৈ যাম ড্ৰয়িং
অ', আৰ্ট স্কুল দুখন তুমি অকলে চম্ভালিবা নে নে তোমাৰ লগত কোনোবা স
নাই, নাই এ এখন এখন বাৰতে মই অকলে চলাও তোমাৰ ডাঙৰখন এ সৰু, সৰু এখন মানে ক্লাছৰে মানে ল'ৰা দুজন আছে সিহেদি চলাই গৈ সেইখন
অ', অ', ভালে কৰিছো ষ্টুডেণ্ট কিমান মান হ'ব?
হয়। নে বেছি নাই তোমাৰ ডাঙৰখনত আছে ত্ৰিছটামান আকৌ সৰুখনত তোমাৰ পোন্ধৰটা নে ওঠৰটা।
হয় অ', অ', আমাৰ বুলি যোনখন মেইন আৰ্ট স্কুল আছিলে তাতে তোমাৰ দেৰশ মাইন ষ্টুডেণ্ট হ'ব।
ডেৰশ
অ', ডেৰশ তাত তোমাৰ এই এজন ষ্টুড টিচাৰে কামেই নিদিয়ে তাত তোমাৰ চাৰিজন মান লাগিব এটা এটা ক্লাছত তোমাৰ এই টিচাৰ থাকিব লাগিব মানে তেনেকুৱা মানে সৰুখিনি ক্লাছটো বেলেগ তাতকে অকমান ডাঙৰ ক্লাছটো বেলেগ তাত অকমান ক্লাছটো বেলেগ মানে তাৰ যেনেকা আমাৰ যেনেকাে ওৱান টু থ্ৰী ফ'ৰ ফাইভ প্লাছ থাকে তাত তোমাৰ পিপি ওৱান বুলি কয় পিপি টু পি পি থ্ৰী তাৰ পিছত ডিপ্ল'মা ফাৰ্ষ্ট ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ ফ'ৰ্থ ইয়াৰ ফিফ্থ ইয়াৰ তাৰছত কনডেন ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আৰ্ট কি
আচ্ছা আচ্ছা।
তেনেকুৱা তাৰপিছত বাকী কি এখনততো মাজে, মাজে যাও সেইখন আকৌ শনিবাৰে দেওবাৰে নহয়
অ'। ভালে বাৰু এটা আমাৰ আমাৰ মানে তোমাৰ দেওবাৰে মানে তোমাৰ ৰাতিপুৱাৰ পৰা শিকোৱা হয় দিনতটো অলপ বন্ধ থাকে আ আবেলি তাৰপিছত অ'। মানে তেনেকাকো নহয় আমাৰ শনি আৰু দেওবাৰে শিকোৱা হয় বাকী কেইদিন মানে তোমাৰ অলপ অ'। তাকে। এ ভাগৰে যোগৰে স্কুলৰ পৰা আহি স্কুলৰ পৰা আহি ধৰ পোৱালী বিলাকে ধৰ আহিবও মন নকৰে দিয়াচোন আৰু স্কুলখন দেওবাৰে শনিবাৰে হ'লে ধৰক ভাল হয় এলও মানে ৰেষ্ট পাই ধুনীয়াকৈ আহিব পাৰে আকৌ আগ শিকিবও ভালকৈ মানে মন কৰে
আমাৰ আকৌ তোমাৰ এই চাৰিখন স্কুল হৈ গল যে সেইকাৰণেম আমাৰ মেইনখনতহে তোমাৰ শনিবাৰে দেওবাৰে হয় বাকী কেইখনত এই বেলেগ বেলেগ দিন কেইটাত হয়।
উম।
মানে যোন কেইখন মানে বেলেগ, বেলেগ আছিলে যে
উম।
তাত তোমাৰ ইমান নাই পোন্ধৰ ত্ৰিশটা। দছটা তেনেকে, তেনেকে আছে যে
অ'।
সিদিনা সেই গাৰ্জেন ষ্টুডেণ্টবিলাকৰ মাক দেউতাককো সুধি লৈছোঁ যে যে আমি এনেকা যদি সোমবাৰে কৰোঁ বা মঙ্গলবাৰে কৰোঁ আপ পোনালোকৰ কিবা প্ৰব্লেম হ'ব নেকি? ফিডবেকটো ভালে দিয়ে যে কয় একো নহয়, ভাইটি কৰিব পাৰা তোমালোকে তেনেকে কয়।
আচ্ছা, আচ্ছা বাকী সেই তোমাৰ অ', অ', বাকী সেই তোমাৰ যে মোক মাটি এডোখৰ চাই দিবাচোন তুমি বেয়া নোপোৱা
অ', মাটি তেনেকে সে আপুনি সেই দালালক ধৰিব লাগিব বুইছে!
তোমাৰ ধৰ কোনোবা ধৰ চিনাকি থাকিলে মোক ক'বা, মই মানে এইকিদিনতে মানে ফিচাৰী এটা খুলিম বুলি ভাবিছোঁ মানে
অ', মোৰ লগতে এই আপোনাৰ এই চিনাকী দালাল এজন আছে। তেওঁৰ তাত সেইবিলাক কণ্টেক্ট থাকেই মানে এনিটাইম।
অ', তুমি ধৰ আৰু তেওঁৰ লগত মোক কণ্টেক্টটো
চাগে, তেজপুৰৰ নাম্বাৰ ওৱান দালাল বুলি কেইদিনমানৰ পিছত গম পাই যাবা কৌশিক নাথ বুলি কয়।
অ', কৌচিং নাথ হ'ব বাৰু তুমি মোক নাম্বাৰটো দিবাচোন তেখেতলগত মানে মই কথা পাতি মানে মই মানে তোমাৰ সেই কোম্পানী আণ্ডাৰত মানে মীন পালনৰ পা মানে তোমাৰ মাছ পাইছোঁ মানে কেইটামান মানে পুনা মানে পাইছোঁ মানে। কৈছে তেখেতে।
অ', মাজতে মীন পালনৰ কাৰণে সেই গাড়ী খনৰ নিচিনা নহয়, টেম্পুৰ নিচিনা যে সৰু টেম্পুখন মালটনা সে
উম, উম। মই তোমাৰ সে তেতিয়া মানে মই ইমান গুৰুত্ব নিদিলোঁ।